মোৰ ভাল, তোমাৰ?
তোমাৰ অলপ নেটৱৰ্ক প্ৰব্লেম দি আছে।
নেটটো আজি ৰাতিপুৱা পুৱাৰ পৰাই মোৰ অলপ প্ৰব্লেম হৈ আছে নেটটোৰ।
অ ম অ' শুনিছো শুনিছো এতিয়া শুনিছো। মই ভাব মই ভাবিছো কিন্তু আজি আমি অলপ খাদ্যৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো।
হয় খ আম এইটো আমাৰ ভাল এটা দিশ হব
বিষয় এনে তুমি ক তুমি খাদ্যৰ ওপৰত অলপ ক'ব পাৰিবা নেকি?
খাদ্য ওপৰত ক'বলৈ গলে আমাৰ দৈনন্দিন জীৱনত আমি জীয়াই থাকিবলৈ হলে আমাৰ একমাত্ৰ প্ৰধান আহিলা হৈছে আমাৰ খাদ্য। গতিকে খাদ্যয়টো নাখালে আমি জীয়াই থাকিব নোৱাৰো গতিকে খাদ্যই আমাৰ প্ৰধান আৰু খাদ্যবোৰ আমাৰ বৰ্তমান সময়ত আহ বিভিন্ন ৰূপত আহ যেনেকৈ অ ধৰিলোৱা আমাৰ আহ যিবোৰ আমাৰ খাদ্য বৰ্তমান যেনেকৈ ধৰি লোৱা আহ শাক পাচলি হওঁক বা খেতি পথাৰত এ বৰ্তমান সময়ত চলি থকা ধান আহ ধান খেতি আদি ৰাসায়নিক ৰাসায়নিক সাৰ আমাৰ অত্যধিক খেতি পথাৰত ব্যৱহাৰ কৰাৰ ফলত আমাৰ খেতিপথাৰৰ উৰ্বৰতা শক্তি নাই কিয় পজেছে যম খেতিবোৰ নষ্ট হৈছে বা তাৰ পৰা লোৱা ফল লোৱাৰ বাবে আধ্য হৈ পৰিছে যাৰ ফলত আমাৰ বহুতো বেমাৰে দেখা দি আছে
উম।
অ' তুমি ইয়াৰ ওপৰত,
হেল্ল' তোমাৰ নেট অলপ প্ৰব্লেম দি আছে অলপ।
হয় হয়।
কোৱাচোন।
অ তুমি কোৱাচোন অলপ,
মোৰ মতে চোৱা খাদ্যবিলাক তাৰমানে বিভিন্ন ধৰণৰ হ'ব ধৰিছে যেনেকৈ এতিয়া তাৰমানে, পেকেজ পেকেটত পেকেজিং টাইপত আহে কিছুমান আৰু এতিয়া চোৱা ঘৰৰ খাদ্যবিলাক তাৰমানে এতিয়া হ'বলৈ ধৰিছে বাত দিয়া বা এনেকুৱা শাক পাচলি জাত বস্তু বোৰ আছিল যিবিলাক আমি তাৰমানে আইতা হতে পথাৰৰ পৰা বা মাহতে পথাৰৰ পৰা আনি পেলাই তাৰমানে দিছিল বা কিছুমান ঠাইৰ পৰা আনি পেলাই দিছিল কিন্তু এতিয়া সেইবিলাক নাইকিয়া হ'বলৈ ধৰিলে আৰু এতিয়া খাদ্যবিলাক এনেকুৱা হৈছে এই চোৱা কিছুমান এনেকুৱা তাৰমানে এনেকুৱা কৰিছে যে, বহুত দিনলৈ তাৰমানে বস্তু বোৰ ৰাখিবৰ কাৰণে কিছুমান মেডিচিন জাতীয় বস্তু, বস্তুবোৰ তাৰমানে ব্যৱহাৰ কৰিছে তাৰ ফলত। উ, তাৰ ফলত। তাৰ মানে কেনেকুৱা হৈছে যে সেইবিলাক বস্তু বহুত দিন ধৰি, ধৰি থাকি যায় আৰু তাৰ। আমাৰ সেই মেত উশাদ ব্যৱহাৰ কৰা বস্তুবোৰ খোৱাৰ ফলত আমাৰ।
হয়, হয় আমাৰ বেমাৰে।
মানুহৰ বহুত ধৰণৰ তাৰমানে। হ'বলে ধৰিছে। আৰুচোৱা। এতিয়া কেনেকুৱা হৈছে যে যিবিলাক তাৰমানে আমি ঘৰতে যিবিলাক বস্তু তাৰমানে আমি উৎপাদন কৰো সেইবিলাক বস্তু। টো খালে তাৰমানে ভাতটো সেইবিলাক তাৰমানে আমি এতিয়া খাবলৈ নোপোৱাই হৈছো। তাৰ ফলত তাৰমানে আমাৰ। বহুত ধৰণে এতিয়া চোৱা এতিয়া কেনেকুৱা হৈছে যে এতিয়া গুৱাহাটীৰ তাৰমানে এখন বাহিৰৰ টাউন নগৰ অঞ্চলৰ কথা কওঁ। তাতো এনে। নৰ খেতি বাতি বিলাক নকৰে। নকৰাৰ ফলত। নকৰে। ঘৰত এঠাইৰ পৰা আনঠাইত। তাৰ মানে বস্তুটো ৰাখি থৈ দিয়ে।
বহু দিন হৈ যায় হয়, হয়।
বহু দিনৰ বাবে ৰাখিবলৈ তাৰ মানে তাত কিছুমান এনেকুৱা বহু উ তাৰ মানে। উশাদ ব্যবহাৰ কৰে যাৰ ফলত অ'। তাৰ ফলত সেই। বিলাক বহুত দিন, দিন ধৰি থাকি যায় আৰু সেইবিলাক খোৱাৰ ফলত বহুত বেমাৰ।
হয়, হয় দেখাত চাবলৈ গ'লে বস্তুটো ধুনীয়া। কিন্তু। ভিতৰে, ভিতৰে বস্তুবোৰ বেয়া হৈ যায়।
উম সেইটো হয় আৰু চোৱাই। এতিয়া তাৰমানে ঘৰৰ খাদ্যবোৰ তাৰমানে বেছি। যিবিলাক মানুহে তাৰমানে ঘৰৰ খাদ্যবিলাক তাৰ মানে নাই না। খোৱাটো বন্ধই কৰিছে আৰু চোৱা। এতিয়া সৰু ল'ৰা ছোৱালী। ছোৱালী বিলাকৰ কথা কওঁ। তেওঁলোকে তাৰ মানে ঘৰৰ আ বস্তু বিলাক ৰন্ধা বস্তু বিলাক নাইবা এনেকুৱা কিছুমান বস্তু আছে যি বিলাক আমাৰ মই কথা কও গুড়া অহ ', তাৰমানে চাউলৰ যিবিলাক গুড়া খুন্দে বা সেইবিলাকৰে - সেইবিলাকে তাৰমানে এয়া অহ ', এইবিলাক খাবলৈ নি নোখোৱাই হৈছে তাৰ তমান উম, তাৰ পুৰাই দেখোন তেওলোকক কি বস্তু ল'ব। তাৰমানে খাব খোজা হৈছে যে পেকেজিং জাতীয় বস্তু বোৰ। যেনে দোকানৰ বস্তু বা কি তুমাৰ এনেকুৱা দেখাবলৈ ল এনে তুমি কোৱা জাতীয় বস্তু বা এনে কোৱাচোন তুমি সেইবিলাক খাব লাগে নে নালাগে বা সেইবিলাক ৰ পৰা অলপ কোৱাচোন তুমি তাৰ মানে খোৱাৰ বি খোৱাৰ ফলত মানে কি লব লাগিব।
সেইবোৰ আমি একেবাৰেই খাব নালাগে এতিয়া চাবলৈ গ'লে সৰু ল'ৰা ছোৱালী বোৰতো অহ ', হজমক্তি যিটো আমাৰ থাকেই সেই তেওঁলোকৰটো আমাৰ অহ ডাঙৰ দৰে নহয় আৰু ঠিক অহ ', সেইদৰে আমি যে এতিয়া পেকেটিং জাত বস্তুবোৰ আমি সৰু লৰা ছালীক খাবলৈ দিও। তেতিয়া টিবৰে অহ ', তিওবৰৰ তেওঁলোকেও সেইবোৰ খাই বহুত ভাল পায় আৰু এইবোৰত বিভিন্ন ধৰণৰ মেডিচিন বা ঔষধ জাতীয় বস্তু মিহলি হৈ থাকে। কেগটজাতীয় বস্তুবোৰত আৰু সেই আৰু সেইবোৰৰ ফলত সৰু লৰা ছোৱালীবোৰে আহ, ভালদৰে সেইবোৰ খায় খোৱাৰ ফলত তেওঁলোকে, - তেওঁলোকৰ বিভিন্ন ধৰণৰ সৰু ৰোগ দেখাত দেখা দিবলৈ ধৰে আম মোৰ হয়- হয় আমল প্ৰব্লেম হৈছে যি অলপ নেটটো।
উম, দেতিয়া কোৱাচোন এনে তুমি যিটো কৈছা সেইটো হয় কিন্তু এতিয়া কি বস্তু হ'ব ধৰিছে। এতিয়া কিছুমান মই ছাত্ৰ ছাত্ৰী। বিলাকৰ বিষয়ে কওঁ তাৰে ছাত্ৰ ছাত্ৰী তেওঁবলাকৰ বিষয়ে শুনা তাৰ তেওঁলোক ক'ত বাহিৰত পৰিব যায় তেওঁলোকে কলেজৰ পৰা আহে আহ কিনে নিজে, তৰমানে মুক্ত হ'লে সেইটো কৰিব নালাগে। তামানে তেওঁলোক আহে, আহি কিনে ওলাই যায় দোকানলৈ বা ৰেষ্টু তাৰমানে দোকান বা ৰেষ্টুৰেন্ট বিলাকোলৈ ওলিই যায় তাৰানে তেওঁলোকে নিজৰ ইচ্ছামতে তাৰমানে বস্তু বিলাক তাৰে অৰ্ডাৰ দিয়ে আৰু খায়। কিন্তু সেইবিলাক খোৱাতটো তাৰমানে নহয় তাৰমানে তাত উচিত নহয় তাত। চোৱাচোন, তেওঁলোকে তাৰমানে সেইবিলাক বস্তু ভাবে, যে ভাল বা খাই কেনে ভাল লাগে, কিন্তু সেইবিলাক খালত লাগে, আমি ঘৰত ৰা ৰান্ধি কিনে আমি আলু পিটিকা ভাত তে খাওঁ, সেইবিলাকৰ যিমান তাৰমানে উপকাৰিতা আছে, বা যিমান তাৰমানে প্ৰটিন আছে, কিন্তু বাহিৰত খোৱা বস্তুবিলাকে প্ৰটিন নাই তাৰমানে
হয়, হয়।
এনেই চোৱাচোন আগ অ সেইয়াই, তাৰমানে চোৱাচোন আগৰে আগতে আমি, আগৰ কথাই কওঁ যেতিয়া আমাৰ ককা আইতাহঁত বা আমাৰ দেউতাহঁত তাৰমানে, বচ তু বিলাক তাৰমানে ৰান্ধি খাইছিল বা ক আইত তে বাহিৰতে তাহঁতক তাৰমানে শাক পাচলি বা কিছুমান এনেকুৱা বস্তু আনি দিছিল, বা কচুৰে কথা কলা কচুও আছে, সেইবিলাক তাৰমানে ৰান্ধি খাইছিল তাৰ ফলত তাৰমানে তেওঁলোকৰ ভিটামিন বিলাক তাৰমানে এ যিখিনি পাব লাগে বা বাহিৰৰ বা শিৱজা অ ত এ কিছুমান এনেকুৱা বস্তু আছে ন, যিবিলাকৰ প্ৰটিন তাৰমানে প্ৰটিন পোৱা বস্তু যেতিয়া এতিয়া চোৱা এতিয়া কিছুমান হল পাইছে বা কিছুমান এনেকুৱা প্ৰ'টিন জাতীয় বস্তু বোৰ ওলাইছে কিন্তু সেইবিলাক বেছি ভাল আছিল। আমাৰ ককা-আইতাহতৰ দিনৰ শাক এইবোৰ। বা উম, আৰু বা এতিয়া চোৱা এতিয়া মই লৰাৰ কথা কক বা হেৰিয়ৰ কথা কওক, তেওঁলোকে চোৱা তেওঁলোকক এজন শিশুক তাৰমানে শিশু কি খুৱাই পেকেজিং জাতীয় বস্তু যেনে কিছুমান বনবিতা আছে, কিবা আছে। সেইবিলাক, খোৱাই কিন্তু সেইবিলাক খোৱাব নালাগে। তাতকৈ বেছি উপকাৰী আছে। আমাৰ ঘৰৰ
ঘৰুৱা শাক-পাচলি
অ' শাক-পাচলিৰ ওপৰত সৰু ল'ৰা-ছোৱালী বিলাকৰ কথা কৈছো, সেই তেওঁলোকক তেওঁলোকক গুৰা হাত ছে গুড়াবিলাক যি হেৰি কৰি দিয়ে লথৰি আছে লথ সেইবোৰ অ তাৰমানে গুৰা চ সেইবিলাক সেইবিলাক কোৱালে তাৰ মানে চোলি ল'ৰা ছোৱালী বিলাকৰ স্বাস্থৰ বাবে তাৰমানে অতিকৈ তাৰমানে ভাল তাৰমানে এনে তুমি
হয়
তুমি এটা কথা কোৱাচোন তাৰমানে চোৱা কিছুমান ল'ৰা ছোৱালী বিলাক তাৰমানে সৰুৰে পৰাই তাৰমানে কিছুমান বস্তু খাই বা ব্যৱহাৰ কৰে তাৰ ফলত তুমি এনে কি হোৱা বুলি ভাবা এইবিলাকৰ তাৰমানে
কিয় মানে আমাৰ তো আমি একেবাৰে
হেল্ল' তোমাৰ নেটটো বজি বজি আছে মাতটো অহা নাই
হেল্ল' অ কোৱাচোন
অ শুনিছে নে
নাই শুনা পোৱা নাই অলপ তোমাৰ হেৰি কৰি।
অ শুনিছনে?
অ শুনা পাইছো
হেল্ল' অ এতিয়া আমাৰ আমাৰ মূল বস্তুতে আমাৰ জীৱনত ভাল খাদ্য খাবই লাগিব আৰু আমি সঠিক বা আমি কীটনাশক দ্ৰব্যৰে যিবোৰ আমি আহ কি বুলি ধৰিলো
তাৰমানে ব্যৱহাৰ কৰিলে শাক পাচলি
ত মাতৈ হেল্লো' বন্ধু তোমাৰ মাত প্ৰব্লেম দি আছে। হেল্লো?
বিভিন্ন ধৰণৰ খাদ্য আমি খাব লাগিব
অ' এনেই চোৱা এতিয়া, এতিয়া খাদ্যৰ ভিতৰত, কিছুমানে যে কয়, তাৰমানে এইবিলাক বস্তু খালে তাৰমানে পেকেজিং জাতীয় বস্তু, এইবিলাক খালে আমাৰ প্ৰটিন হয়, বা এইবিলাকত এনেকুৱা বস্তু আছে তাতকৈ তাৰমানে আমি যদি সেইবিলাক খোৱাৰ ওপৰিও যে আমি বা কণী, তাৰমানে দৌৰি আহিলো, দৌৰি আহি কণী দুটা খালো খাদ্য হিচাপে, বা কিছুমান এনেকুৱা বস্তু খালোঁ, তেতিয়া আমাৰ উ স্বাস্থ্যৰ বাবে অতিকৈ তাৰমানে ভাল ন? হেল্ল', হেল্ল', বন্ধু দিয়ক তোমাৰ পৰাই, তোমাৰ পৰা জানি পেলাই ভাল লাগিল মোৰ
হয়, আপোনাৰ থাকিল বাৰু ৰাইট।